শুনিছানে তুমি।
অ কি কৰিছা
অ মই শুনিছো দিয়া তুমি শুনিছানে নাই।
অ
অ শুনি আছোঁ মই কোৱা।
শুনিছোঁ শুনিছোঁ
মই আছো ৰ'বা এনে কি নো কৰিম আৰু ইমান গৰম দিছে বাপৰে। তুমি কি কৰিছা পিছে।
তাকেটো আজি বহুত গৰম দিছে যানানে।
উম।
দি কি পুৰা ভিৰ আৰু গৰম
আহ-আহ
অ, মই মানে আজি ভাবিলো যে আজি আমি মই তাকেই কব উলাইছিলো। তোমাক মানে আজি আমি সময়-সময়ৰ মূলৰ ভাবি আছিলো নাই আজি
হয় বাৰু তুমি সুদৰ বিষয়তে বাছি লৈছা সময় হৈছে আমাৰ মানুহৰ দৈনন্দিন জীৱনৰ আটাইতকৈ মূল্যবান সম্পদ সময় অবিহনে আমি কোনো কাম সফল ভাৱে সম্পন্ন কৰিব নোৱাৰো। তোমাৰ কি মতামত?
হয় তুমি একেবাৰে ঠিক কৈছা, আচল্ততে সময় এনেকুৱা এটা বস্তু যিটো ঘ যিটো হেৰা। লে কেতিয়াও ঘুৰাই পাব নোৱাৰি যেনেকুৱা মানুহৰ ধন সম্পত্তি ঘৰ বাৰী বা আন বস্তু যিয়ে হওক তুমি এবাৰ যদি হেৰাই যায় তুমি ঘূৰাই নিব পাৰিবা কিন্তু এবাৰ পাৰ হৈ যোৱা সময়ত তুমি কেতিয়াও ঘূৰাই আনিব নোৱাৰা। গতিকে আমি সময়ৰ কাম সদায় সময়ত কৰা কৰিব লাগে নহয় জানো?
হয়-হয় তুমি ঠিক কথাই কৈছা। সেইব আমাৰ জ্ঞানী লোকসকলে আমি সদায় সময়ৰ মূল্য মানে বুজিবলৈ উপদেশ গৈছে আজি যদি আমি সময়ৰ সঠিক ব্যৱহাৰ নকৰো। তেনেহ'লে আমি কোনো ধৰণে জীৱন সফল সফল হ'ব নোৱাৰো বা এজন নাগৰিক হিচাপ ভালাগৰিক হিচাপে সমাজত প্ৰতিষ্ঠ হ'ব নোৱাৰো। কাৰণ আমি যদি সময়ৰ মূল্যয়ই বুজি নাপাওঁ। আমি ভৱিষ্যতে জীৱন সফল হ'বলৈ যিখিনি কাম কৰিব লাগিব সেই ক মুহূুৰ্ত কৰিব লাগিব সেইখিনিৰ বিষয়ে আমাৰ কোনো ধৰণৰ জ্ঞানেই নহব
হয়, তুমি একেবাৰেেই ঠিক কৈছা আচলতে উম কোৱা কোৱা
ইতিহাসৰ দাৰ যিসকল মহান ব্য্য়ক্তিয়ে মানে সফলতা লাভ কৰিছে। তেওঁলোকে সকলোৱে সময়ৰ সদ ব্যয়ৱহাৰ কৰিবলৈ শিকিছিল যাৰ ফলত তেওঁলোকে যিমান খিনি সুখ্যাতি লাভ কৰিছে তেওঁলোকে এই সময়ৰ সাত ব্যয়ৱহাৰ কৰাৰ ফলতে লাভ কৰিছে।
হয়নুমি একেবাৰেেই ঠিক কৰিছ। আচলতে আমাৰ আমাৰ ইতিহাসত যিমানবোৰ বি ব্যক্তি আছে, তেওঁলোকে সময়ৰ সময় কত কি ব্য্য়ৱহাৰ কৰিলে সময়মতে কোনটো কাম সময়মতে কৰিলে ঠিক হ'ব আমাৰ কাৰণ সেইটো জানিছিল সেইটো কাৰণে তেওঁলোক নিজৰ জীৱন বহুত সফল হৈছে। যাৰ কাৰণে আমি তেওঁলোক আজি মহান ব্য্ক্তি বুলি জানো আৰু মোৰ মতেো ছাত্ৰ ছাত্ৰী সকলৰ বাবে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সময় মূল্য় বুজাাতটো বহুত গুৰুত্বপূৰ্ণ। কাৰণ যদি এজন ছাত্ৰই নিয়মিত ভাৱে পঢ়া শুনা নকৰে তেদি সময়মতে নিজৰখিনি কাম নকৰে। কৰে তেখেতে তেতিয়া তেওঁলোকে কেতিয়াও সফল হব নোৱাৰে এজন ছাত্ৰ তেতিয়াহে সফল হ'ব যে তেওঁলোকে নিয়মিত পঢ়া শুণা কৰিব আৰু নিজৰ কামবোৰ সময়ম কৰিব তেতিয়াহে সফল হব কাৰ তুমি যদি এজন ছাতৰি সময়মতে ধৰি লোৱা নিজৰ কাৰ কাৰ্যসূচী খিনি নপঢ়ে স তহাঁতে শিকি লিখিব পৰীক্ষাত কিন্তটো পৰীক্ষাত একো লিখিব নোৱাৰিব গতিকে সময় মূল্য় জাতো ছাত্ৰ ছাত্ৰী সকলৰ বাবে গুৰুত্বপূৰ্ণ তুমি কি কোৱা বাৰু তাৰ উপ কাৰপত
ময়ো তোমাৰ সৈতে একমত আজিকালি তুমি ছাত্ৰ ছাত্ৰীসকললে লক্ষ্য কৰিবাচোন তেওঁলোকে তেতিয়া গম পাব যে পৰীক্ষা বুলি তেওঁলোকে একমাহ দুইমাহ ধৰ আগতেই গম পাই যে আহ ইটো তাৰিখৰ মোৰ পৰীক্ষা হ'ব। তেওঁলোকে সেই একমাহ দুইমাহ আগতে তেওঁলোকে পঢ়াটো আৰম্ভ নকৰে তেওঁলোকে পঢ়িব কেতিয়া যেতিয়া পৰীক্ষাৰ একদিন আগত বা দুই ৰাতি আগত সেনেকুৱা ধৰণৰ টাইমত সময়ত মানে তেওঁলোকে পঢ়িব আৰম্ভ কৰিব তুমি নিজে এটা ভাবাচোন যে যিখন কিতাপ পঢ়াতে বা যিখন কিতাপৰ প্ৰশ্ন উত্তৰসমূহ দিওঁতে বুজা শিক্ষক শিক্ষয়িত্ৰীসকলৰ ছয় মাহ সাত মাহ ধৰি লাগি যায় ছাত্ৰ- ছাত্ৰী সকলে সেই কিতাপ খনৰ প্ৰশ্ন উত্তৰসমূহ বা ভিতৰৰ যিবিলাক যিবিলাক মানে প্ৰশ্ন উত্তৰ থাকে তেওঁলোকে এক ৰাতি বা দুই ৰাতি আগতে পঢ়ি কিনে ম পঢ়ি কিনে মানে অ পঢ়া পঢ়ি কিনে মানে পৰীক্ষা দিয়াটো সম্ভৱ জানো তেলোকৰ কিমান খিনিো জ্ঞান আহৰণ হব সেই মাহ সাত মাহ পঢ়োৱা কিতাপৰ ভিতৰত কিতাপ খনৰ পৰা তেওঁলোকে যদি দুই ৰাতি পঢ়ে মা তেওঁলোকৰ কিমান খিনি জ্ঞান আহৰ আহৰণ হব। যাৰ ফলত তেওঁলোকে মানে এইখিনি আমি বুজিব পাৰো যে আজিকালি ছাত্ৰ -ছাত্ৰী। যি সকলে সময়ৰ সদব্যৱহাৰ নকৰে তেওঁলোকে। পিছলৈ সেই কামটো যিখিনি সময়ত কাম কৰিব লাগে। সেইটো কাম নকৰি তেওঁলোকে পিছলৈকে পেলাই থৈ দিয়ে। নাই তেওঁলোকৰ তেওঁলোকৰ পৰা এনেকুৱা ভাৱ আহিব লাগিব। যে হয়তো কালি কৰিবলগীয়া। কৰিব লাগিব। যিটো কাম মানে আজিয়েই কৰিব লাগিব। আমাৰ অসমীয়াত এটা কথা আছে নহ লয় কালি কৰিবলৈ। লগীয়া কামটো আজিয়ে কৰি থোৱা ভাল। তেওঁলোকে কাইলৈ সেই কামটো পেলাই থব নালাগিব। তেওঁলোকৰ মনত মানে এনেকুৱা ভাৱ ধাৰণা বিলাক আহিলেহে তেওঁলোকে এদিন ভৱিষ্যতৰ নাগৰিক হিচাপে। ভাল নাগৰিক হিচাপে প্ৰতিষ্ঠা হব পাৰিব।
হয়, তুমি একেবাৰে ঠিক কৈছা। আচলতে এইটো একেবাৰে উচিত কথা নহয়। সময় নষ্ট কৰাতটো মানে নিজৰ ভৱিষ্যত ধ্বংস কৰাৰ নিচিনা সমান। যে যদি মই সময় নষ্ট কৰিছো আজি মোৰ ভৱিষ্যতটো নষ্ট। নষ্ট হব। সময়ৰ অপচয়ৰ ফলত বহুতে মানে পিছত অনুশোচনা কৰিব লগা হৈ। কিন্তু পিছত অনুশোচনা কৰি লাভ কি। তুমি যদি সময়ৰ কাম সময়ত নকৰা ই সেইটো সময়ত তুমি। নাভাবাই যে অ মই যদি আজি এইখিনি কাম কৰি নথওঁ কালি মোৰ এইখিনি কাম আকৌ কৰিব। নহব মোৰ লাভ নহব। তুমি এইটো পিছত অনুশোচনা কৰি লাভ হব জানো। যে ইচ ৰাম মইটো। কামটো কালি নকৰিলো সেইকাৰণে আজি মোৰ এইখিনি মোৰ লাভ নহল। আজি মই এইটো কাম নাপালো। কালি নকৰাৰ কাৰণে সেইখিনি পিছত অনুশোচনা কৰি লাভ নাই। কাৰণ তুমি সময়ত নাভাবিলা আমি সময়মতে সেই কাৰনে। কেতিয়াও মানে কি হয় যে সময় থাকোতে আমি সকলো কাম সম্পূৰ্ণ কৰিব লাগে। আৰু যদি সময় থাকোতে আমি কাম সম্পূৰ্ণ নকৰো বহুত খিনি অসুবিধাৰ আমি সন্মুখীন হব লাগে। আৰু সময়ানুবৰ্তিতা যিজন মানুহে সেই এজন মানুহৰ মানে অন্যতম উত্তম গুৰুত। বুলি মানে গণ্য কৰা হয়। যি মানুহে সময়মতে কাম কৰে সময় অনুসৰি কাম কৰে। নহয় জানো।
হয়, হয় তুমি ঠিক কথাই কৈছা আজি। কিন্তু আমাৰ ছাত্ৰ- ছাত্ৰীসকলে বেছিভাগ ছাত্ৰ -ছাত্ৰীয়ে তেওঁলোকে সময় সময়ৰ মূল্য বুজি নাপায়। তেওঁলোকে ৰাতিপুৱা শুই উঠাৰ। তাৰ পৰা ৰাতি শুৱালৈকে পাৰিলে মোবাইল টো তেওঁলোকে পাৰিলে বিদ্যালয় তেওঁলোকে মোবাইলটো লৈ যাবলৈ খোজে। তেনেকে মাক -দেউতাকৰ মিছা কথা কৈ পেলাই মোবাইলটো আনিব যে মোবাইলৰ পৰা পঢ়িম বা। মোবাইলৰ পৰা প্ৰশ্ন উত্তৰ উলিয়াম। এনেধৰনে নানা এটা ধৰণৰ মিছা কথা কৈ পেলাই তেওঁলোক সমাজি। মাধ্যমত ব্যস্ত হৈ পৰে। বা গেম খেলি থাকে যাৰ ফলত তেওঁলোকে তেওঁলোকৰ নিজৰ ভৱিষ্যতটো নিজৰ বিপদৰ। নি আছে। তেওঁলোকে নিজক নিজকে ঠগি আছে। মাক -দেউতাকক মিছা কথা কৈ কিনে কিন্তু তেওঁলোকে। বহুমূলীয়া সময় খিনি যদি তেওঁলোকে পঢ়াত খতাই বা বিভিন্ন ধৰণে। মোবাইল ৰ পৰা টো আজিকালি কিমান খিনি জ্ঞান আহৰণ কৰিব পাৰি। আজিকালি চৰকাৰৰ দাৰা যিমানখিনি পদ ওলাই আছে। সেইবিলাক আজিকালি বেছিভাগ ল'ৰা- ছোৱালীয়ে মোবাইলৰ পৰা পঢ়ি কিনে তেওঁলোকে সেই পদ বিলাক ত নিজকে। প্ৰযুক্তি দিছে বাণিজ্যকে প্ৰতিষ্ঠিত কৰিছে। কিন্তু বৰ্তমানৰ যিবিলাক ছাত্ৰ -ছাত্ৰীসকল আছে তেওঁলোকৰ আহ তেওঁলোকে মানে এইবিলাক নাভাবেই। পিছৰ কথা কেনেকুৱা হব। তেওঁলোকে যদি এতিয়া সময় নষ্ট কৰি থাকে। তেওঁলোকে যে পিছত মানে পিছত যে তেওঁলোকে। পাব লগা হ'ব সেই কথাবিলাক তেওঁলোকৰ মনত। নাহে তেওঁলোকে খালি বৰ্তমান সময়খিনিত কেনেদৰে মনোৰঞ্জন কৰি মনোৰঞ্জনৰ বিষয় হিচাপে মোবাইলটো বাছি লৈছে। সেইখিনিয়ে তেওঁলোকৰ মানে তেওঁলোকে মানে এতিয়া। ভাবি থাকিব পাৰে। কিবা মোবাইলত ধৰা তেওঁলোকে অধিক সময় আহ ব্যয় কৰি নিজৰ মূল্যবান। সময় খিনিও নষ্ট কৰি দিয়াচোন আৰু ভৱিষ্যতো তেওঁলোকে বিপদৰ ফালে নি আছে। তোমাৰ কিমান মতামত।
একেবাৰেঠিক কৈছা। আচলতে তুমি ছাত্ৰ- ছাত্ৰী সকলৰ ওপৰত যিখিনি কথা কৈছা যে ছাত্ৰ। ছাত্ৰী সকলৰ সময়ৰ মূল্য নুবুজিলে কিমান কি হয় একেবাৰে সঁচা কথা কৈছা। আৰু সময়ৰ। ছাত্ৰীৰ মূল্য কেৱল তোমাৰ শিক্ষা ক্ষেত্ৰতে নহয়। জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে গুৰুত্ব গুৰুত্বপূৰ্ণ কাৰণ যদি ব্যৱসায় চাকৰি খেতি- বাতি খেলা ধূলা আদি খেত মুঠতে সফল হবলৈ সময়ৰ সঠিক প্ৰয়োজন। অতি প্ৰয়োজন যদি তুমি কিবা এটা ব্যৱসায় তুমি আৰম্ভ। বিচাৰিছা কিন্তু তুমি সময়মতে একো কাম কৰিব পৰা নাই। তুমি চাকৰি কৰিব গৈছা তুমি। প্ৰথমতে চাকৰি অফিচ। নাজানা তুমি। অহ খেতি কৰিম বুলি ভাবিছা। কোনটো খেতি কোনটো সময়ত কোনটো ঋতুত কৰিলে ভাল কোনটো বতৰত কৰিলে ভাল ফল দিব যদি। সেই সময়তো নাজানা তুমি খেতি কৰিলো লাভ কি হব গতিকে শিক্ষা ক্ষেত্ৰৰ লগতে জীৱনৰ প্ৰতিটো ক্ষেত্ৰত। তাৰ মানে চ স সময় অতি গুৰুত্বপূৰ্ণ সময়ৰ মূল্য জটো অতি গুৰুত্বপূৰ্ণ। কাৰণ চিকিৎসক শিক্ষক হওক বা বিজ্ঞানীয়ে হওক হয় মানে চিকিৎসক শিক্ষক বিজ্ঞানী ব্যৱসায় সকলোৰে বাবে সময় অতি মূল্যবান তেওঁলোকে নিজৰ কাম নিজৰ সময় কৰিলেহে সকলো ঠিক হব প্ৰতিষ্ঠিত ব্যৱসায়ী কিন্তু তুমি হয় হয় তুমিতো এজন প্ৰতিষ্ঠিত ব্যয়ৱসায়ী বা তুমি এজন ভাল শিক্ষক কিন্তু তুমি সময়ৰ মূল্য নাজানা তুমি জীৱনততো ভাল সুযোগ পাবা কেনেকে তুমি তোমাক তোমাক আৰু ব্যৱসায় তুমি কেনে। আগবঢ়াবা তুমি টো আগবঢ়াব নোৱাৰিবা গতিকে মোৰ মতে অ' সময় বহুতো ক্ষেত্ৰ মানে। এইবোৰ ক্ষেত্ৰতো তোমাৰ সময়ৰ সঠিক যদি আমি উপযোগ নকৰো সঠিক সযোগ পায়ো আমি হেৰাই দিব পাৰো তোমাৰ মতে
হয় হয় তুমি ঠিক কথাই কৈছা আজি ধৰা চিকিৎসকে যদি তেওঁৰ মূল্য। সময়ৰ কথা বুজি নাপায় তেনেহলে তেওঁলোকে ৰোগীৰ জীৱনো বচাব কেনেকৈ তুমি নিজে গম পোৱা চিকিৎসকৰ কাৰণে। মানে সময়ৰ মূল্য কিমান এক ছেকেণ্ডৰ কাৰণও এজন চিকিৎসকে যদি অহাত পলম কৰি দিয় বা চিকিৎসকে এক ছেণ্ডৰ কাৰণে যদি নিজৰ কৰিবলগ কামটো পিছুৱাই দিয়ে তেনেহলে ৰোগীজনৰ এক ছেকেণ্ডৰ কাৰণেও মানে তেওঁলোকৰ ৰোগীজনৰ মৃত্যু হব পাৰে। আৰু ধৰা শিক্ষকে যদি নিজৰয়ৰ মূল্যতটো বুজি নাপায় তেনেহলে তেওঁলোকে ছাত্ৰ ছাত্ৰ। যি খিনি মানে পাঠ্যক্ৰম শেষ কৰিবলগীয়া থাকে সেই পাঠ্যক্ৰমটো তেওঁলোকে শে সময়ত শেষ কৰিব নোৱাৰিব যাৰ ফলত শিক্ষ যাৰ ফলত ছাত্ৰ ছাত্ৰীয়ে। তেওঁলোকে আহ সেই বছৰটোত যিখিনি বা সেই মাহটোত যিমান খিনি জ্ঞান আহৰণ কৰিবলগীয়া থাকে সেই সকলৰ পৰা বঞ্চিত হ'ব। হয় আৰু আজি আজিকালি সামাজিক মাধ্যমত অধিক সময় ব্যয় কৰাৰ ফলত বহু যুৱক যুৱতীয়ে নি নি মূল্যবান সময় নষ্ট কৰি আছে। আদি ধৰক চৰকাৰে বিভিন্ন সময়ৰ পদ বিলাক মুকলি কৰি আছে আৰু ছাত্ৰ ছাত্ৰী ধ সেই পথ পথবলাকত অ নিৰ্বাচিত হবলৈ কাৰণে যিখিনি ধৰা আজিকালি। ছাত্ৰ ছাত্ৰীয়ে মই অপতে তোম ক'লোৱে যে মোবাইলৰ পৰাই পঢ়িবলৈ মানে নিজে ইচ্ছা কৰে কিন্তু সেই ছাত্ৰ ছাত্ৰীসকলে যদি নিজৰ সময়ৰ মূল্যতো নুবুজি মোবাইলত মোবাইলটোৰ পৰা পঢ়িম বুলি কিনে বিভিন্ন ধৰণৰ স স এপ বিলাক চলাই থাকে তেনেহলে তেওঁলোকে সেই পত জানো নিযুক্তি হব পাৰিব নপঢ়াকৈ সেই পদটোত নিযুক্তি হোৱা দূৰৰে কথা সেই পৰীক্ষাটো তেওঁলোকে পৰীক্ষাটো সফল হব নোৱাৰিব তেওঁলোকে যদি নিজৰ সময়ৰ মূল্য বুজি পায় তেনেহলে ঠিক আছে দহ পোন্ধৰ মিনি মব কিন্ত চোৱা বেলেগ কথা আৰু ই ডাঙৰ পৰীক্ষা এটা দিবলৈ গ'লে মানুহে নিজৰ নিজৰ ধুনীয়াকে এটা তালিকা নিজৰ দৈনন্দিন জীৱনত কিমান খিনি সময় কি কৰিব লাগে বিভিন্ন ধৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰি মানি চলিব লাগে লগতে সময়ো সময়সূচীও মানি। চলিব লাগে আৰু নিয়মিত ভাৱে বিভিন্ন ধৰণৰ তেওঁলোকৰ নিজৰ কাম বিলাক সম্পূৰ্ণ কৰি যাব লাগিব। তেতিয়াহে তেওঁলোকে ভৱিষ্যতেৰ জীৱনত মানে আগুৱাই যাব পাৰিব বা নিজৰ লক্ষ্যত উপনীত হব পাৰিব।
হয় তুমি একেবাৰেই ঠিক কৈছা আচলতে মোৰ মতে সময় ব সময় কাৰ। অপেক্ষা নকৰে গতিকে আমি সময় থাকোতে সকলো ক সম্পূৰ্ণ কৰিব লাগে আৰু সময়ৰ সন্মান কৰা মানে নিজৰ জীৱনক সন্মান কৰা যদি তুমি নিজৰ জীৱনক সন্মান কৰি তুমি সময়ক সন্মান কৰিবা আৰু যদি সময় সন্মান কৰিছা তুমি নিজৰ জীৱনটোকো সন্মান সন্মান কৰিবা সঁচা কৈ সময়ৰ মূল্য বুজা মানুহেই জীৱনৰ উন্নতি আৰু সফলতা লাভ কৰে কৰে আজি খুব ভাল লাগিল এই বিষয়টোৰ ওপৰত কথা কথা পাতি আমি আগলৈও কথা পাতিম আজিৰ কাৰণে সামৰিছো ধন্যবাদ
ধন্যবাদ আজিলৈ সামোৰো
অ'